হেল্ল',
হেল্ল' শুনিছেনে?
শুনিছো কি কৰিছা?
এইয়া কি কৰিবা আৰু এনেই বহি আছোঁ আৰু। মোবাইলটোকে চাই-চাই।
দাদ ব্ৰাছ নকৰা?
কৰিম-কৰিম-কৰিম-কৰিম এতিয়া সেয়া, কৰিম-কৰিম-কৰিম কৰিব লাগিব। এতিয়া সেই আৰু বহিছোঁ। আৰু ভিতৰতো বহিব নোৱাৰা ফেনত। ফেনৰ তলতো বহিব নোৱাৰাৰে অকলে-অকলে এটা ৰুমত। গৰম আগফালে ৰুমত আৰু অকলে আহি পেলাই পুৰা হেৰিত চোফাট বহি পেলাই এনেই-এনেই কথা পাতি আছোঁ। আৰু কি কৰিম আৰু?
বঢ়িয়া ইয়াতকে আৰু সুবিধা ক'ত পাবা।
সিফালেও থাকিব নোৱাৰে সিফালে আকৌ মানে হুলস্থুল। সেইটো কাৰণে আৰু ইফালে আৰু মনে-মনে
মই এতিয়া উপায় নাপায় পৰা কুলাৰটো লগাই লৈছো লগাই পেলাই ধুনীয়াকে, একদম পৰি আছো বিচনাত পোৱা অহ, বিচনাত পৰি আছো কুলাৰ টো লগাই লৈছো একদম শান্তি লাগি গৈ ঠাণ্ডা-ঠাণ্ডা বাতাহ।
ভালে।
ত তোমালোকৰ ফালে তোমালোকৰ ফালে স্মাৰ্ট মিটাৰ লগ লগাইছ নে?
লগাইছে-লগাইছে স্মাৰ্ট মিটাৰ আমাৰ, আজি কেইদিন এমাহমান। এমাহমান হোৱা নাই নেকি? আমাৰ এমাহ হোৱা নাই আমাৰ বেছিদিন হোৱা নাই।
অ, মানে তোমাৰ লগাইছেহে।
অ, তোমালোকৰ ফালে আগতে লগালে নেকি?
অ, আমাৰ ফালে বহুত আগতে লগালে।
আমাৰ ফালে তোমালোকৰ বিল এনে অ', তোমালোকৰ ফালে এতিয়া স্মাৰ্টমিটাৰ যে লগালে স্মাৰ্টমিটাৰ মানুহে কৈছে বিল বোলে বহুত আহে। তোমালোকৰ কেনেকে?
নাই-নাই-নাই-নাই-নাই, চেম-চেম-চেম-চেম, কিবা এটা বিচ ত্ৰিশ টকা বিশ, বিশ ত্ৰিশ টকা এটা কমেই আহিব ঠিকে আহে।
অ, ভালেই তেনেকুৱা হ'লে আমি আকৌ।
কিবা এটা কিবা এটা কিবা এটা বিশ ত্ৰিশ টকা কমহে পাবা। মইতো আজিলৈকে মোৰ বেছি অহা পোৱা নাই। মানে কি আৰু তোমাৰ ইয়াত এটাই। তোমাৰ মানে ইয়াৰ ডচএডভানটেজ এটাই মানে কি তোমাৰ ইয়াত যেনিবা মাহৰ আগতে তুমি ৰিচাৰ্জটো ভৰাই থব লাগিব পইচাটো আগ-আগ আগতে-আগতে আমি যেনেকে ধৰা বিলতটো দি হোৱাৰ পিছত আমি ধৰা বিল অহাৰ পিছত আমি পইচা দিওঁ। এতিয়া নহয়, এতিয়া যেনিবা আগতে দিব লাগে তাৰ পিছত কাৰেণ্টটো চলে একেই বস্তু।
সেইটোৱে-সেইটোৱে-সেইটোৱে মানে তোমাৰ কি হয় এতিয়া ধৰাচোন আমি এই মাহটো বিল মানে লাইটটো চলাই ল'লোঁ অহা মাহলৈ আমি বিলটো দিলোঁ। বা অহা মাহত নিদিলে আমি দুমাহৰ একেলগতে দিলোঁ। কিন্তু এতিয়া মানে নহয় এতিয়া জুলাই মাহ চলি আছে নহয়, অ', জুন জুলাই আগ আগষ্টৰ মাহৰ মানে আমি আগতীয়াকৈ বিলটো কৰি ল'ব লাগিব, ৰিচাৰ্জ কৰি ল'ব লাগিব তাৰপাছত আমি মানে চলা হৈ
তুমি যদি তুমি যদি ধৰা ঘৰত কাৰেণ্ট লাগে তোমাৰ তেনেহলে তুমি জুলাই মাহত ফাষ্ট ফাৰ্ষ্টতে তুমি বিলটো দি ল'ব লাগিব, তেতিয়াহে তুমি জুলাই মাহটো চলাব পাৰিবা।
চলিব পাৰিম সেইটোৱে, মানে আমাৰ এতিয়ালৈকে বিল অহা নাই মানে মোবাইলত আমিতো মানে এনেকে মোবাইলতে দিয়া হয় এতিয়া বিলটো ন। আজিকালিতো চাই আৰু বিলটোত তেনেকে মোবাইলত দিয়ে তাৰপিছত তোমাৰ এতিয়ালৈকে মানে আমাৰ সেৰি মাজতে আমাৰ দিলে, কিন্তু এতিয়া আকৌ মানে মোবাইলত দেখাইছে সেইটো এতিয়া কিন্তু মেছেজ এটা আহিছে স্মাৰ্ট মিটাৰ বুলি আমাৰ মানে হেৰি পৰা মানে স্মাৰ্ট মিটাৰলৈ কনভাৰ্ট হল' বুলি মানে মেছেজ এটা আহিছে। কিন্তু মানে স্মাৰ্ট মিটাৰ এতিয়ালৈকে বিলতটো অহা নাই আৰু মানে হে
ন তোমালোকৰ এতিয়া প্ৰথম মাহটো পষ্ট পেইডে হৈ থাকিব নেকি তাৰ পিছতে প্ৰিপেইড হ'ব নেকি? আমাৰ মানে প্ৰথম দুমাহটো পষ্ট পেইডে হৈ থাকে ইস্মাটমিটাৰ লগোৱাৰ পিছতো তোমাৰ মানে মান্থলি বিলটোয়ে আহে, তাৰ তিন নম্বৰ মাহটোত তোমাৰ এইটো-এইটো মানে এ প্ৰীপেইড হৈ যায়। যে বুলি মেছেজ আহি যায়। তাৰ পৰা তুমি আৰু তেতিয়া আগতে ৰিচাৰ্জটো ভৰাই থাকা আৰু।
এতিয়া যে আমাৰ যে তোমাৰ চোৱা মাহ হোৱাই নাই ছাগে কাৰণ এই জুলাই মাহতে লগাইছেহি। তোমাৰ
জুলাই নহ'লেও তোমাৰ জুনৰ একে লাষ্টত লগাইছে চাগে, জুলাই মাহত নহয় হৈ গৈছে জুনৰ লাষ্টত লগাই দিছে। তেনেকে জুনৰ লাষ্টত যদি লগাই দিয়ে এতিয়া তোমাৰ আজিতো জুলাই কিমান তেৰ তাৰিখ নে বাৰ
তেৰ তাৰিখ, বাৰ তাৰিখ বাৰ তাৰিখ।
বাৰ তাৰিখ সেইটোৱে, আজি এই বাৰ তাৰিখে কিন্তু আমাৰ স্মাৰ্ট মিটাৰ হ'ল বুলি এনেকে মেছেজটো আহিছে, কিন্তু তোমাৰ বিলটো দেখুওৱা নাই কিন্তু তাত।
তোমাৰ পষ্ট পেইড বুলি আহিছে নে প্ৰিপেইড বুলি আহিছে মেছেজত?
অ'।
যদি-যদি পষ্টপেড বুলি আহিছে পড পষ্টপেড বুলি আছে তাত তেনেহলে তুমি আগতে যেনেকে মাহৰ শেষত বিল দিয়া তেনেকে বিল দিলেই হ'ব। তোমাৰ যেতিয়া মানে স্মাৰ্টৰ্মিটাৰ লগোৱাৰ পিছতো একমাহ দুমাহ তোমাৰ এইটো পোষ্ট পেডে হৈ থাকে মানে যেনেকে আমি মাহৰ শেষত দিওঁ, তেনেকে হৈ থাকে। তাৰপিছত তোমাৰ কণ তাৰপিছত এটা মেচেজ আহিব যে স্মাৰ্ট মিটাৰটো প্ৰিপেইড হৈ গ'ল। তেতিয়া তুমি তাৰ আগত হেৰি কৰিব ৰিচাচ ভ-ভৰাই থাকিব লাগিব আৰু। এতিয়া তোমাৰ চাগে পষ্টপেইডে হৈ আছে, তুমি এটো খুলিছ নে মাই বিজুলী এপটো?
নাই খোলা। আমাৰ মানে ল'ৰাজনে কৈ থৈ গৈছিলে যোনটোৱে মানে লগাব আহে ন?
মানে মাই বিজুলী এপ টো ডাউনলোড কৰিবা। মাই বিজুলি এপটো ডাউনলোড কৰিবা, ডাউনলোড কৰি পেলাই তোমালোকে যোনতটো নাম্বাৰ দিছিলা এ কাৰেণ্টৰ সেই স্মাৰ্টমিটাৰ লগাওঁতে সেই নাম্বাৰটো দিবা। তাৰপিছত তোমাৰ কনজুমাৰ নাম্বাৰটো দিবা যোনটো তোমাৰ লাইটৰ বিলৰ নাম্বাৰ। সেইটো মাৰিবা তোমাৰমতে তাইছো ম অটিপি টো আহিব অটিপিটো মাৰি দিয়াৰ পিছত তোমাৰ একাউণ্টটো খোল খাই যাব তাত, তাত তেতিয়া তুমি চাই থাকিব পাৰিবা। তোমাৰ কিমান বিল উঠিছে ডেইলি তুমি কিমান কাৰেণ্ট ইউজ কৰি আছা ডেইলি তোমাৰ কিমান টকা কাটি আছে। তাত চব আহি থাকে ইটছ এন এ এভৰিথিং আহি থাকে চব আহি থাকে তাত, মানে তোমাৰ মানে সুবিধাই হয়। এতিয়া ধৰা তুমি গম পাইছা যে নাই আজি দেখোন মোৰ চল্লিশ টকা গ'ল আজি অকন কাৰেণ্টটো অকমান কমকে ইউজ কৰোঁ, ফেন এখন কমাই চলাও তোমাৰ অটমেটিক তোমাৰ বস্তু টো মানে মানুহৰ হা হাত ধৰি পেলাই কাৰেণ্টটো ই ইউজ কৰে আজিকালি। স্মাৰ্টমিটাৰ হৈ গ'ল।
অঁ সেইটো হ'লে বাৰু ভালেই মোৰ
সেইটো মানে সেই সেইটো কাৰণে মানে গম পায়। নাই নাই নাই নাই নাই এইটো একো প্ৰব্লেম নাই মোৰ মানে যোনটো এক্সপ্ৰীয়েন্স মোৰ এক্স ডিফেন্স পৰা কৈছোঁ প্ৰায় চেইমাহে বিশ ত্ৰিশ টকা এটা কমেই আহে। বেছিও বেছিও কম নাহে কিন্তু অকমান কিবা এটা কম আহে।
কম আহে সেইটোৱে মানুহে মানে কয় আৰু আগতে মানে আমাৰ ধৰাচোন এনে একেদিনতে আমাৰ ধৰাচোন ফ্ৰীজ চ্ৰীজ এইবিলাক ইনভেটাৰ চিনভেটাৰ চবেই আছে বাৰু। সেইটো মানে মানুহে কয় আৰু ইমান কাৰান্ত বস্তু এতিয়া মানে কি আৰু স্মাৰ্ট মিটাৰ অ কি স্মাৰ্ট মিটাই হৈ গ'ল তাৰপিছত হেৰি হ'লে বোলে।
এতিয়া
এতিয়া বোলে বিলটো বেছি আহিব।
মই তোমাক মই তোমাক এটা কথা কওঁ আমাৰ ফ্ৰিজ ইনভাৰ্টাৰ মটৰ আমাৰো আমাৰো চব চলে হা আমাৰো তেতিয়া আগতে সাত ছ আনশ টকা তেনেকে বিল আহে গৰম দিনত এতিয়াও আমাৰ প্ৰায় চেম আহি আছে মোক তাতকে এক টকাও বহা নাই।
অঁ তেনেকুৱা হ'লে ঠিকে আছে ন এতিয়া ধৰা তেনে একে আহিলে একো কথা নাই কিন্তু যদি একো মানুহে এনেই কিছুমানে এনেও কয় ন।
এ কিছুমান মানুহে এনেও অকণ বহাই কয় ঔ।
বঢ়াই কয় সেইটোৱেতো, মানুহে মানে এনেই এনেই ভয় খুৱাই দিয়ে একেবাৰে ইমান বিল আহিব ইমান বিল আহিব এনেকে বুলি কয় তেনেকে বুলি ক'লে আকৌ ভয় লাগি যায় ন। এতিয়া কাৰেণ্টৰ বস্তুতটো কাৰ ঘৰত নাই। চবৰ ঘৰতেতো আজিকালি কাৰেণ্টতে চব চলায় মানুহেতো চব কাৰেণ্টতেই কৰে ন।
মানুহ কাৰেং নহ'লে আজিকালি মম মম মৰি থঠ থাকিব মানুহ কাৰেং নহ'লে।
সেইটোৱেটো এতিয়া তোমাৰ চবটো কাৰণ্টতে হয় আকৌ তাত একো মানুহে কৈ দিয়ে বোলে ইমান বিল আহে বোলে স্মাৰ্ট মি এতিয়া লগালে এতিয়া লগাই দিলে যেতিয়া এতিয়া মানে তেনেকা কৰি দিয়া।
মোৰ মানে একয়েঞ্চৰ সোপা কৈছোঁ চেম আহে একো একো বেলেগ ডিফাৰেন্ঞ্চ নাই মই মানে পোৱা নাই আজিলৈকে বেছি।
সেইটোৱে তেনেকুৱা হ'লে বাৰু কথা নাই বাৰু তেনেকুৱা হ'লে ভালেই বাৰু যদি একে মানে চেমে থাকে তেতিয়া একো কথা নাই কিন্তু জোখতকৈ বেছি আহিলে বাৰু বেয়া লাগে এ আৰুতো নৰ্মেলি এতিয়া পা পাঁচশ ছশ টকাটো মানুহৰ ঘৰত আহিবই কাৰণ ইমান মানুহৰ আৰু কাম কৰি
গৰম দিনত এতিয়া তোমাৰ নন ষ্টপ ফেন চ ফেন চলি থাকে তাৰপিছত এতিয়া বেছি গৰম পৰিলে তো মই তোৰ পুৰা দিনটো কুলাৰে চলাই থও তেওঁতো মোৰ চেমে আহে আৰু অকণ যোনটো সেই সেই সেই দিনটোত যেনিবা অকণ বেছিকে বিলটো কাটে। এ তাৰ বাহিৰেটো মইতো একো বেলেগ একো ডিফাৰেন্ঞ্চ পোৱা নাই।
সেইটোৱেই আৰু একে মানুহে কয়ে ইষ্টিটো চলালে বহুত বেছি ফেন কাৰেণ্ট টানে। তাৰপাছত ক'ব টিভি চলালে বেহীত বহুত বেছি টিভি কাৰেণ্ট আনে আন টানে। আকৌ ক'ব বোলে ষ্টেণ্ড ফেন চলালে বহুত বেছি অ তেনেহ'লে মানুহ নহয় আমি কেনেকৈ চলিম, আমিতো টিভিটো এতিয়া চাবই। ই পাই স্ত্ৰীটোতটো ক'ৰবাত ক'বলৈ হ'লে বেছি জোখতকৈ অলপ বেছিয়ে কৈ দিয়ে মানুহে এইবিলাক এনেই কৈ দিয়ে এতিয়া মানুহে এনে ভয় খুৱাই দিয়ে মানে মানুহে আচলতে এতিয়া আমাৰ মানে ইয়াত বাৰু তেনে ভয় খোৱাই সেইটোৱে আমি বাৰু ইয়াত বাৰু আমাৰ এতিয়া বেছি দিন হোৱাই নাই। আমাৰ টাউন এৰিয়াবিলাকত অকণ দেৰিকৈ লগাইছে কিয় জানা মানে গাঁৱৰ এৰিয়াবিলাকত সোনকালে লগাইছে আমাৰ মানে সেইফালে দৰং ডিষ্ট্ৰিক্টৰ ফালেও আমাৰ মানে দৰং ডি ডিষ্ট- পটিকৰ ফালেও সোনকালেই লগালে, আমাৰ। সেইটো আমাৰ আমাৰ সিফালে সোনকালে লগাই দিলে আমাৰ সিফালে মানে স্মাৰ্ট মিটাৰ হক কেতিয়াবাতে হৈ গ'ল বহুত দিনতে হৈ গ'ল কিন্তু সেয়া বিল দি থাকে আমাক কয় মোক সোধোঁ যে মোক ক'লেগৈ এই একো নহয় ভয় কৰিব নালাগে বোলে। একো নাই বিল ইমান বেছি নাহে দে ইমান ভয় খাব নালাগে এনেকৈ বুলিয়ে কৈছ- এ ভাল বুলিয়ে
একেই আহে। তোমাৰ তোমাৰ এটা কি প্লাছ পইণ্ট আছে জানা আমাৰ যেতিয়া ঘৰত যে আগতে বিল দিব আহে মানুহে। বিলখন বিলখন দিব আহোতে সত্তৰ টকা নে কিমানকে চাৰ্জ লয় বিল দিব অহা মান- মা মানুহটোৰ কাৰণে এক্সট্ৰাকে, আজিকালি সেইটো এতিয়া নোহোৱা হৈ গল। কাৰণ মিটাৰ আহিলে কাৰণ অত এতিয়াতো কোনো মানুহ আহিব নালাগে তাৰ কাৰণে বিলটো অকণমান কমি আহে।
সেইটোৱে সেইটো ভালেই হৈছে আৰু তোমাৰ হেৰি মিটাৰ চাৰ্জ এটাও কাটি থাকে নহয় প্ৰত্যেক মাহতে।
সেইটোতো কাটিব।
তোমালোকৰ ঘৰত কুকুৰ আছে ন? উত, কোনোবা আহিছে চাগে।
নাই। বেলেগ কুকুৰ আহে যে সেইকাৰণে।
বেলেগ কুকুৰ আহে যে সেইকাৰণে এ মই মানে বাহেপ বাহিৰলৈ গৈছিলো। বাহিৰলৈ যাওঁতে মানে সিহঁতে মোক দেখিলে ন তাৰ পৰা বেলেগ কুকুৰ আহিছে সেইকাৰণে সিহতে খেদিছে আৰু। মোৰ এইটো বহুত ভাল লগা বস্তু কুকুৰটো উ।
ভাল ভাল লাগে কিন্তু মোৰ ভয় লাগে, ভাই কুকুৰ দেখিলে।
হম।
মোৰ ভয় লাগে ভাই কুকুৰে কুকুৰে যেনে
মই মোৰ আকৌ এই কুকুৰ বস্তুটো বহুত মৰম লাগে।
ম ভাল এনেই লোকে ল'লে
আজিলৈকে যিমান পাইছো মানে ইহঁতৰ নিচিনা তোমাৰ লয়েল তুমি কায়োকে নাপাবা ইখন বহুত লয়েল হয়।
উহ।
ইনতে বহুত লয়েল।
উম সেইটো হয় বাৰু। তোমালোকক এনেই এনেকুৱা কুকুৰনে নে কিবা তোমালোকৰ কেনেকুৱা হেৰি গাঁৱলীয়া কিন্তু হ'লেও মোৰ মানে ভয় লাগে ভাই কামুৰি দিয়ে বুলি কিন্তু হয় আহে আমাৰ ওচৰতো কুকুৰ আছে মোৰ ওচৰলে মানে চিনি পাই বিস্কুট চিস্কুট দিওঁ যে মই আহে ওচৰলৈ গুচি আহে সিহঁতে। একে আমাৰ ওচৰতে মানে মানুহ ঘৰ আছে যে তাৰপিছত মাতিলে কৰিলে এনেকৈ মই মানে বিস্কুট চিস্কুত দিওঁ আহে আকৌ যদি মাংস চাংস খালে মানে মাংস ভাত টো মানে মই দিবলৈ যাওঁ। যে এনেকে একেবাৰে কাষলৈ গুচি আহে নহয় মোৰ তেতিয়া ভয় লাগে একেবাৰে কামোৰে বুলি তেতিয়া ভয় লাগে কিন্তু।
সেইটো হয় কিন্তু অলপ হৈ থাকে। কিন্তু মানে তোমাৰ এত এত এত এত নহয় নহয় এতিয়া অচিনাকি বোৰলে ভয় এটা থাকিব কিন্তু ঘৰৰ কুকুৰতো প্ৰতি তোমাৰ মানে ভয় নোহোৱা হৈ যায়। আ আ আমাৰ মানে কো আ আ আমাৰ, আমাৰ মানে কুকুৰটো তোমাৰ কেচ তেজকে ক কলা, হা তাৰপিছত সি মানে ৰা তি বাৰণ্ডাত উঠি থাকে মই যে ৰাতি বাহিৰলৈ উঠো তাক মই কিমান বাৰ গছকো ঠিক নাই।
উম তথাপিতো নাকামোৰে।
নাকামুৰে মানে ঘৰৰ - ঘৰৰ হলে একোৱে নকৰে, আমাৰ আমাৰ আমাৰ ঘৰত তোমাৰ আমাৰ ঘৰত তোমাৰ মেকুৰীও আছে। একে - একে বগা - বগা বগা - বগা মেকুৰিকেইটামান আছে।
অ বা। কিন্তু মেকুৰী এইবিলাক কুকুৰ, মেকুৰী বাৰু হেৰি কৰিব লাগে সেইবিলাক বাৰু ভাল কিন্তু মেকুৰীটোত কৈ কুকুৰটো বেছি ভাল কুকুৰটো বহুত বুজি পায় কিন্তু।
বা মানে যিমানেই যেনেকুৱা কে বহুত বুজি পায় আৰু বহুত মানে ঘৰৰ মানুহে বহুত বুজি পা